ও, হেল্ল' অ', কি কৰি আছা?
মই এই কাপোৰ চিলাই আছো।
অ', কাপোৰ চিলাই আছা? ৰাতিপুৱা সোনকালে উঠিলা নিকি আজি? মই মানে আজি, আছ টা নাবাজোতে উঠা হ'ল, কালি ৰাতি ভাওনা চালো, বৰষুণ পৰিছে, কিন্তু আজি আমাৰ গোটৰ ইউজাৰ বিলাকৰ হেৰি আছ আছিল নহয়। ইউগা উম, ট্ৰেইনিং ল'বই, দিয়া কথা আছিলে নহয় আমি।
হয়-হয়।
গোটেইকেইটা, আজি মানে ফাইনেল আৰু। তেনেকুৱা নিচিনাই হৈছে আৰু। গৈছিলো আমি। এই ভাওনা চালো তোমাৰ দুট দুটা বজালৈকে। চাই পেলাই কিমান মাননো শুলা আঢ়ৈৰতা মানত শুইছোঁ আৰু। শুই পেলাই তোমাৰ ৰা ৰাতিপুৱা চাৰে চাৰিটা বজাত উঠিলোৱে। উঠি পেলাই পাঁচটাত, ভাত আমি এতিয়া জাষ্ট খাবলৈ লৈছোৱে ৰাতিপুৱা ভাতটো, খাই পেলাই হেৰি কৰিছো
উম, উম,
তাৰপিছতে কি কৰি আছে বুলি খবৰ লওঁ। ভাত মানে কালি ওচৰতে ভাওনা বুলি আউ ভ ভন্টিজনী আহিছিলে। তাৰছত মাংস অকণ আনিছিলে। মাংস তৰকাৰী আছিলেই ভাতকেইটা খালি গৰমে গৰমে বনালো আউ। তাৰপিছতে কি হ'ল মাং মাংস তৰকাৰী গৰমাই দিলো আউ তেনেকেই দি দিলো। তাছত তেতিয়া আকৌ ৰেহাই পাম আৰু অকমান বাৰু। খবৰ মোটামোটি ভালেই আৰু কিন্তু সেয়া বৰষুণটো পৰি আছে।
আমাৰ ইপিনে পৰি আছে বাৰু এৰাই নাই বৰষুণটো পৰি আছে তেতিয়া
অ', ভালে হৈছে বাৰু প-ৰাগে পানী-চানী অকন, বাম মাতি বিলাকক হয়নে? খেতি বাতিৰ কাৰণে লাগে অ লাগে লাগে হোৱাৰ কাৰণে ভালেই হৈছে বাউ হে ভাওনা চোৱা অকণ কষ্ট হ'ল, আমি মানে বাহিৰত বহি আছিলো।
অ', অ', কিমান মান কৰিছে?
আমাৰ এতিয়া তোমাৰ দুবিঘা, দুবিঘা ৰুই হ'ল আৰু আৰু এইয়া এবিঘা এটা বুক দি থোৱা হৈ আছে, এতিয়া মানে ৰোৱনী পাবলৈ? চান্দোৰনী বিলাকে আগতীয়াকে মানে মানে আগতীয়া বেলেগৰ পৰা পইচা আনি থয়। অ, তেওঁলোকে এতিয়া জাবান খাই থৈ আমাৰ পৰাও নি থৈছে, বেলেগৰ পৰাও আনে, আনি তেনেকে বিপদে আপদ চলি থাকে। চলি পেলাই এতিয়া সিহঁত আমাৰ ফালেও আহিব নোৱাৰে। ফালেও যাব নোৱাৰে, নোৱাৰি পেলাই এতিয়া মানে ৰোৱনী সেইকাৰণে অ, ৰুৱানিৰ কাৰণে আমাৰ প্ৰব্লেম হৈছে। এতিয়া গম পাইচানে।
প্ৰব্লেম হয় বাৰু ৰুৱানীৰ কাৰনে মানে সিহত কি বুলি কয় চবৰে তা সম যাব নোৱাৰে ন। কি বুলি কয়, এইঘৰত হোৱা পিছতহে আৰু এই ঘৰত যাব। কৰে তেনেকুৱা
অ, সেইটোৱে আৰু সিহঁতে যে আকৌ তোমাৰ পৰাও ল'ব পইচা মোৰ মোৰ পাও, ল'ব পইচা। লৈ পেলাই তোমাৰ মোক ক'ব? কাইলৈ যাম। সিহঁতক কব আজি যাম, তেনেকে হেৰি কৰে, কথাবিলাক মানে উল্টা-পুলটা কৰি কাম মিচ কৰে। সিহঁতে।
অ, তেনেকুৱা আছে বাৰু।
আছে কৰে, কৰে কিছুমানে চবেই নক কৰে।
অ, তেওঁ তেনেকুৱা কৰে বাৰু।
কৰে, কৰে। উপায় নাই ৰৈ দিব লাগিব আৰু, খেতি আমাৰ এইটো হেৰি লগাইছোৱে। এ, ৰঞ্জিত কৰাইছো। এটাত, তাৰপিছত এটাত হেৰিতো মাৰিয়ে বিজয় মছুৰি বুলি কয়। সেই দুটা খেতি ৰোৱা। হৈছে আৰু। তাৰ পাছতে এতিয়া হেৰি হ'ল এতিয়া সেয়াই কৰিব লাগিব আৰু বেছি বেলেগ ধাৰণৰ কঠিয়া নাই আৰু আমাৰ মানে বৰা কৰো বাৰু সৰু, সৰু চাই ডবল দুটাত বৰা ধান জহা ধান আমি দুটা ডবল লুমেই মানে বছৰটো লাগেই ন আমাক।
টো মাঘ বিহুৰ কাৰণে গ'ল অ'।
আজিকালি জহা ধানৰ চাউলৰ যি তোমাৰ দাম। জহা চাউলৰ দাম দুশ টকা ডেৰশ টকা- কেজি হয় বুজিছা। ছা সেইকাৰণে মানে জহাটো আৰু বৰাটো আমি উ'ম। কম পৰিমাণে আমি কৰোৱে নিজৰ ঘৰত কাৰণে আৰু তেনেকুৱা আৰু কি বলে মানে আমি দুই এবছৰ আমি অ কৰে ন দুই এবছৰ আমি কৰা নাছিলো নহয় বহুত কষ্ট হৈছে আমাৰ এতিয়া চাউল কিনিব লাগে। ষাশি টকা সত্রু টকা। কেজি এটা বৰা চাউল তোমাৰ আশী টকা লয়, এশ টকা লয়, জহা চাউলটো কিনিবলৈ অমাৰ ঘলে দাম হৈ যায়গে আকৌ, অ স নিজে কৰিলে ধৰ আমি বেচিবলে বা আমাৰ নহয়, আমি নিজে খাই বৈ নিজৰ-নিজৰ মানুহ বিলাকক কিবা এটা ভগাই কৰি দিব পাৰো আৰু, সিমানেই আৰু।
বাকী ঘৰৰ মানুহ বিলাক কি কৰি আছে?
বাকী ঘৰৰ মানুহৰ ভাত খাই আছে। মোৰ হ মানে ভাত দেৰিকে খাওঁ সিহঁতক খুৱাই লওঁ। লৈ পেলাই ম অকণমান দেৰিকে খাওঁ মানে ভাত খাই আছে বাৰু, উম মই মানে কি হয় ই বাচন-বত টন বেছি হলে ভাত খাবলৈ টান পাও। সিহঁতক খুৱাই কৰি লৈ সিহঁতৰ বাচন খিনি ধুই কৰি লও, লৈ আজৰি হৈ লাহেকে অকলে-অকলে শান্তিয়ে খাওঁ মানে মই। নহ'লে মই ভাত খাই থাকিলে সিহঁতে ইটো লাগে সিটো লাগে কৰে ন।
অ'।
উঠি যাবলৈ টান পাওঁ মানে, ভাতত ভাত খাই অ' টান পাওঁ, কেতিয়াবা গোট গোটাই লওঁ, কেতিয়াবা আনি নলওঁ
অ'।
ভাল নালাগে ন, খোৱা পাতৰ পৰা উঠি যাবলে।
অ', সেইটোৱে, অ' মইও উঠা-নমা-উঠা এনেকে কৰি থাকিলে, ভাটিবেলা সময়ত যাম আৰু বৰষুণটো কি কৰে আৰু। বৰষুণো যিহে দিগদাৰ দি আছে। কালি গৈছিলো, তেনেকুৱাই হ'লে মানে, অ'।
হ'ল ন, এতিয়া এক্সাম কিবা ৱেইটিঙত আছে নে?
এক্সাম মানে কি বুলি কয়, হেৰি ৰানিংটো হোৱাৰ পিছতে হ'ব এক্সামটো।
অ' অ', মানে, হেৰি ওলাইছেনে নাই? ডেট ওলাইছে নে?
ডেট মানে কি বুলি কয়, নৱেম্বৰত হোৱাৰ কথা কৈছে।
অ'।
মানে নৱেম্বৰত দেৰি আছে এতিয়ালে-এতিয়া বাৰু। কিহৰ আৰু কি, মামায়ে, অ', ন মামায়ে কৈছে বাৰু নৱেম্বৰত দিম বুলি। এতিয়া আকৌ পিছুৱাই নে আগুৱাই তাৰো ঠিক নাই। গম পোৱাই দেখোন মামাই মানে ফুটুককে মানে কৈ দিয়ে ন, কোনটো
পতককে দি দিয়ে, সেইকাৰণে অলপ লাহে লাহে অকণ হেৰি হৈ থাকা সাজু হৈ থাকা, মানে তোমাৰ অতি বেছি এমাহ, পোন্ধৰ দিন, বিশ দিনৰ আগত দি দিয়ে তাৰিখ।
অহ' কোনখিনি সময়ত দেত দি দিয়ে তাকো ঠিক নাই, এতিয়া মেট্ৰিকৰ ৰিজাল্ট দিব বোৰেই দেখোন একদম, কোন খিনি সময়ত দিয়ে গমেই পোৱা নাযায়। তেনেকুৱা নিচিনা, খবৰ অ' অ' তেনেকুৱা, এতিয়া আকৌ এইটোতো যদি ঘপক কে দি দিয়ে আকৌ, দৌ দৌৰিও নাথাকিম। পাছত আকৌ প্ৰব্লেম হৈ যাব। এইটো মানে ক'ৰ অলপ লা লাহে লাহে কৰি আছোঁ আৰু
তাকে উম, উম। আজি আমাৰ কি হ'ল জানা নাই আগফালে হেৰি হ'ল অ' ছাগলীৰ বৰষুণ আজি আজি নিবই পাৰা নাই ছাগলী আমি।
অহ'
ঘৰতে ৰাখি আজি বৰষুণ যে এতিয়া মই তাৰাপা আহি আকৌ খৰুৱা গছ পাত আনিলোঁ, কঁঠাল গছ পাত আনিলোঁ। আনি পেলাই তাতে বান্ধি দিছোঁ, তাকে খাই আছে আৰু উপাই নাই আৰু আজি মানে কি হ'ল বান্দৰ তিনটামান আহিল নহয় আমাৰ ঘৰ বান্দৰ আছে নে তোমালোকৰ ই আগফালে আমাৰ এ তুক আছিলে মালভুক কলে থো একে গোটেই কল থোপ মানে একে কামুৰি জামুৰি ছিগি ভাগি একে
আহ আহ আহ
উম
আমাৰ এইপিনেও আছে বাৰু বান্দৰ কি বুলি কয় ঘৰ পিনে এইপিনে নোখুৱাই বাৰু হা অ মানে, নকৰে বাৰু অ তেনেকে নকৰে বাৰু।
অত্যাচাৰ কৰে বহুত। উম-উম-উম বহুত বেয়া লাগিছে অ তলটো একেবাৰে হেৰি কৰি থ গল বহুত আছে। তোমাৰ মানুহকে বান্দৰ বেছি। আছে বুলি কলেও ভুল নহয়।
বহুত আছে মানে অহ,
আহিব। ভয় নকৰে মানে তুমি দৰ্জা খুলি থলে, সোমাবোই সিহঁত আৰু।
অ' মানে দৰ্জাৰটো সেইটো খুলি থব নালাগে।
আৰু মোৰতো বিস্কুৰ ঠেমা ৰেকৰ্ড ধেৰ আছে। কেইটা বিস্কুট নিলে।
অঁ-অঁ-অ বহুত আছে নেকি অঁ'
নিশ্চয় মানে মোৰ কেইবাটাও ৰেকৰ্ড আছে তেনেকুৱা। বহুত নিচে। কিয় কপা
হয়-হয় মানে কি বুলি কয় ওলাই আকৌ নথবা আকৌ তেনেকে মই এই ব্লাউজ এটা চিলাই আছোঁ।
তোমাৰ নে বেলেগৰ।
মাৰ ভাগৰ হয়।
মাৰ চিলাইছা।
অ তাকে মানে অলপ বাকী শিকি আছিলে তাকে মানে এনেই আছো। ন কিনো কৰি থাকিম তাকে ব্লাউজটোকে চিলাই আছিলে বৰ কোনো-কোনো জাং
যদি কাটিব পেলাইছা আছেনে কালিই কাটি ৰাখিলা।
কালিয়ে কাটিলো মানে অলপ হেৰি লগাব আছে এইটো ফলচ লগা মানে কি বুলি কয় এইটো। হেৰি লগাব আছে এইটো। বিট লগাব আছে বিটটো লগাই দিছো অ-অ এইটো লগাই দিছো অ বতু চব কৰোৱা মানে।
অ ভালে কৰা দিয়া এনেকে কৰি দহি বতাৰ ফিজ কেনেকে লোৱা তাত।
মানে কি বুলি কয় এতিয়া মই নতুনকে শিকিছোহে ন মানে কি বুলি। বুলি কয় এশকে লওঁ এতিয়া বেলেগৰ বেলেগে মানে কি বুলি কয়। ল'লেও ডেৰশ মান লয় চাগে।
ডেৰশ মানে ল'ব তোমাৰ যিবিলাক মণি দিয়া বা- পখিলা দহি ভাগ ভাগ আছে ন সেইবিলাকত লয় বাৰু এনেই চিম পুল দহিটো তোমাৰ এশ টকাই বেষ্ট। একো নাই কিয় অলপমান ঠিকে আছে বাৰু আমাৰ ইয়াতে এশ টকা তাকে হয়। অলপ মানে ইয়াৰ গাত বা হেৰি কষ্ট হয় যিহেতু দহি তেতিয়া তোমাৰ ডেৰশ এশত ত্ৰিশ তেনেকে লোৱা যায় বাৰু।
উম আমাৰ ইয়াত আকৌ দোকান বিলাকত যে আমাৰ ইয়াত দোকান বিলাকৰ ডেৰশ লয়, তুমি যেনেকুৱা ষ্টাইলে নি দিয়া মানে
হয় নেকি ডেৰশ লয় ন, দোকানবিলাকত ডেৰশ লয় ন।
আৰু ব্লাউজ বিলাক এটা ব্লাউজ লব লগা হলে
লয় লয় লয় মানে আমাৰ এ কোৱা চিম্পুল যিটো ব্লাউজ তোমাৰ আঢ়ৈশ লয় আৰু।
হয়। চিম্পুল আমাৰ ইয়াতো আমাৰ ইয়াতো চিম্পুলটোৱে তিনিশ টকা ডিজাইন দিব লগা হলেটো চাৰে তিনিশ তেনেকুৱা।
অ।
তোমালোকক কি তাত মানে আঢ়ৈশ লয়।
আমাৰ হেৰি লয় আঢ়ৈশ লয় চিম্পুলটোত। আছতে হেৰি লয়। ডিজাইন চিজাইন দিলে চাৰে তিনিশ। আৰু তো তোমাৰ কিমান ডিজাইন আছে আজিকালি হয়। সেই ডিজাইন সেইবিলাক ল'ব লাগেঋ গলে তোমাৰ মানে হেৰি হৈ যায় পাঁচশ চাৰে পাঁচশ এনে কোৱা আছে।
অ বাকী মই এইটোটো কি বোলে ব্লাউজটো চিলাই লও নহলে কল কৰিম পাছত হবনে?
বা হেৰি কোৱা তুমি ব্লাউজটো চিলাই লোৱা। চিলাই লৈ পেলাই হে আজৰি হৈ পেলাই হেৰি কৰিম দিয়া।
কথা পাতিম দিয়া পাছত অ পাছত কথা পাতিম দিয়া অঁ হ'ব অঁ দিয়া হ'ব দিয়া।